হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
অ আপোনাৰ নাম
আহ মোৰ নাম প্ৰানজিত
অ এনে ভালে আছে
হম কি কৈছে
আপোনাৰ মাতটো বহুত লাহে লাহেকে আহি আছে আৰু
আচ্ছা নেট প্ৰব্লেম চাগে মানে প্ৰাণজিত পাটোৱাৰী হয় মোৰ নামটো
আচ্ছা আচ্ছা খবৰ চব ভাল নে
ভাল
অ এতিয়া কি কৰি আছে আপুনি মানে পঢ়া বা কাম কিবা
একচুৱেলি মই ডিগ্ৰী কৰি আছিলোঁ বেচেলাৰছ অৱ কম্পিউটাৰ এপ্লিকেশ্যন
অ এইবাৰ কমপ্লিট হৈছে নেকি অ অ
আপুনি
মইো মইয়ো চেম মই এইবাৰ বি কম কৰি ডিগ্ৰী কৰিলো এইবাৰ কমপ্লিট হৈছে
অহ
ক কি কলেজৰ পৰা ডিগ্ৰী কৰিছে
মই আসাম ডনবস্কো ইউনিভাৰ্চিটি হেল্ল'
হেল্ল'
শুনি পাইছে
হেল্ল'
হেল্ল' মই কৈ ছো যে আসাম ডনবস্কো ইউনিভাৰ্চিটিৰ পৰা মই ডিগ্ৰী পাছ কৰিছোঁ
অহ অহ শুনিছো অ আচ্ছা আপুনি গুৱাহাটীৰে হয়
হয় হয় গুৱাহাটীৰ
অ। অ
আপুনিও ইয়াৰে নে হেল্ল'
উম কৈ কৈ থাকক শুনি আছো
অঁ মানে এইটো কলটো কিহৰ কাৰণে বা মানে কি টাস্ক মোক মানে অলপ আগতে কৈছিলে যে কিবা টাস্ক দিব ইভিনিং কি নম্বাৰ ৰিচিভ শ্বেয়াৰ কৰিব লাগিব কি বা মই বুজি নাপালোঁ ভালকৈ
অ মই গম নাপাওঁ মোৰ তাতে তাস্ক আহিছিলে সেইকাৰণে মই সুধিলো অ
আচ্ছা
অ এইটো মানে মোৰ ফাৰ্ষ্ট হয় মই
অঁ টাক্সটো মানে কৰিলে আপুনি
হম হম ইয়াৰ পিছত গম নাপাও
ন আপুনি নাই ঘূৰিলেনো
অ এপটোৰ পৰাইতো
আচ্ছা কেনেকৈ কৰিবা মই গম পোৱা নাইতো মই আজি ফাৰ্ষ্ট ইনষ্টল কৰিছোঁ অলপ আগতে তাকো
আজি ফাৰ্ষ্ট অ মোৰো আজি ফাৰ্ষ্ট টাক্সকে আহিছিলে
উম
কিন্তু এ অ অ অ এইটো ফাৰ্ষ্ট হয় মোৰ অ
আচ্ছা কলত কথা পাতিব লাগে নেকি
উম
কিমান টাইমৰ
কিমান দহ মিনিট চাগে দহ মিনিটৰ পিছত নি নিজে নিজে কটা খাই যায় ফন খিনি কৈ দিছিলে অ
আচ্ছা। আপোনাৰ ঘৰ ক'ত পিছে গুৱাহাটী।
অ অ গুৱাহাটীতে হয়।
অ ডিগ্ৰী কৰ পৰা কৰিলা নো
মই প্ৰাগজ্যোতিষ কলেজৰ পৰা
আচ্ছা প্ৰাইভচ চল্লিছ
উম উম শান্তিপুৰত থকা।
গম পাওঁ গম পাওঁ মই গৈয়ে থাকোঁ বোলো তাতে
অ অ
অৰজিনেলি ক'ৰ হয় ইয়াৰে নেকি?
উম ইয়াৰে ইয়াৰে মানে অৰজিনেলি দেউতাৰ ঘৰ সেই হয় মুক্তাপুৰ হয় আৰু মই ইয়াতেই জন্ম পোৱা মই ইয়াতেই ইয়াৰে পৰা মানে সৰুৰ পৰা ইয়াতেই থাকিছো আৰু গুৱাহাটীত
মুক্তাপুৰ ন আচ্ছা বাইহাতা
উম উম অ অ বইহাতা চাৰিআলিৰ পৰা যাব লাগে দেউতাৰ ঘৰ তাতে হয়
উম। গতিকে কলটো ৰেকৰ্ডিং হৈ থাকে নেকি মোৰ মোৰ ইয়াতে হয় আজাৰত
আজাৰত
এতিয়া ক'ত ঘৰতে থাক থাকা নেকি নে ৰেণ্টত থাকা
অ আমাৰ নিজৰে ঘৰ আছে।
আচ্ছা ডিগ্ৰী মানে এইটো বছৰ কমপ্লিট কৰিলা
উম উম এইটো বছৰে
অঁ চেমচোন।
এনে কি প্লেন আছে কৰাৰ
হুমও
এনে ফিউচাৰত কি প্লেন আছে আৰু এতিয়া
ফিউচাৰত প্লেন প্লেন মানে তো জ্বব জ্ববৰে ট্ৰাই কৰিম বাট যদি জ্বব নাপাওঁ মাষ্টাৰছ কৰিব লাগিব ৰেম
আচ্ছা মাষ্টাৰছ কৰিবা নহলে চা জবৰ পে জব প্ৰিপেৰেশ্যন কৰি আছা।
অঁ প্ৰিপেৰেশ্যন কৰি আছোঁ বাৰু
অ অ এডিআৰি নে?
ন এদিয়ে নহয় বাৰু আগত দুবাৰ কোনে সেইটো
অ
তাৰ পিছত কৰিছিলো ৰেন বেৰি কিক্ৰক মেণ্ট বৰ্ড
অ অ তোমাক কি তোমাকে গ্ৰ গ্ৰুপটোত কোনোবা বেলেগে সোমাই দিছে নেকি?
মোক বেলেগ সোমাই মানে তোমাৰ কিবা এইটো নামটো কি বা আছিল। মনিশা কুমাৰী নে
নাই নাই নাই চোৱা ছাৰ নাম নাম নকবা মানে কিছুমান ৰুলচ আছে ন ত' উম উম ৰুলচ আছে কিছুমান তুমি নাম নকবা কাৰো।
অ সোমাই দিছে বাৰু বেলেগে দিছিলে মানে মই তোমাৰ অ এইটো এট পাইছিলোঁ
আতচ্ছা
উম
আচ্ছা আচ্ছা ঘৰত কোনে কোনে আছে এনে?
ঘৰত আছে মা মই দেউতা মই অকলে হয়।
অ অ আতচ্ছা তুমি তুমি মানে অকলে আৰু
অ
অ
তোমাৰ
মোৰ আছে ডাঙৰ বাই এজনী আছে আৰু মা আৰু দেউতা
আচ্ছা
দুটা দুটা কুকুৰছ যে আমাৰ মেকুৰীও আছে তিনিটা
উম আৰু বেলেগ নাই চৰাই চিৰিকটি
চৰাই চিৰিকটি নাই সেনেকে পাৰ পাৰবোৰো মানে আনিছিলে এযোৰ নে দুযোৰ আনিছিলে আকৌ পাৰ কিছুমানে ঘৰ এৰি দিয়ে আকৌ কিছুমান পাৰ নিজে আহি কাৰণে ঘৰ লয় ন সেনেকে কৰি আছে আৰু অমবো মেলাও লাগি আছে। নো যোৱা নেকি?
মই ভাবি আছোঁ মই অহাকালি মানে যাওঁ নেকি? চাবৰ কাৰণে মোৰ লগৰকেইটাও কৈ আছে।
অ আজিতো ছেকেণ্ড দে হয় ন,
ও আজি ছেকেণ্ড
অ অ মইঅ ভাত ভাবি আছিলো যাম বুলি চও লক লগৰ কেইজনীক সুধি চাম।
অ ব'লা আকৌ,
হা
বলা‌‌ আক
অ সেই ভাবি আছো সুধি চাম বুলি,
আচ্ছা ইয়াতে কি ৰেষ্ট্ৰিক্ছন আছেনো মানে,
উম হম এ পাচ অ অ পাচত মেছেজত কম দিয়া এতিয়া এইখিনি নোলাবা আৰু টপিক খিনিৰ
তুমি মোক টেক্স কৰিব পৰা দাৰেক। মানে পাৰ্চনেলি টেক্স কৰিব পৰা প্ৰব্লেম নাই।
অ অ
মানে গ্ৰুপত চব কথা পাতিৰ প্ৰব্লেম নয় সেইটো কাৰণে
উম উম উম অ সেইটো হয়। হয় আজিৰ ৱেদাৰটো ইমান গৰ ৱেদাৰটো গৰম ৰ'দ দিয়া নাই হলেও ইমান গৰম দি আছে ন?
অঁ ৱেডাৰটো তাকে এনেকুৱা আছে অলপ মই ফেন দি কিনে বহি আছোঁ গৰম
অ চলি আছে কিন্তু গৰম লাগি আছে ৰ'দ নিদিলেও গৰম খিনি আছে আৰু
ইয়াতো একেই
আৰু অলপ ৰবা
ওহ
এঘাৰ ন টাইম আছে ৰ'বা। হেল্ল' হেল্ল'
অ কোৱা
হেল্ল' অ আমাৰ দহ মিনিট হৈ গ'ল দিয়া এতিয়া ৰাখিব পাৰিম। আমাৰ দহ মিনিট হৈ গ'ল দিয়া এতিয়া ৰাখিব পাৰিম।
ঠিক আছে।
অ দিয়া